অহ মোৰ শব্দ মোৰ আৱাজ যাই আছে ন
আহি আছে আহি আছে
অ আজি মানে অলপ নেটৰ্ ইছু আ সব যাই আছে ন সেইকাৰণে সুধিলো আৰু
অ অ আহি আছে ভালকে আহি আছে
অ অ বাকী খবৰ খাতি কেনেকোৱা
খবৰ খাতি ভাল
ভালে নেকি
ভালে আছো তোৰ খবৰ পাতি
মোৰো মানে ভালো নহয় বেয়াও নহয় আৰু মাজৰে আৰু মাজত বুলি কৈছে মানে দিনটো ভালো যোৱা নাই বেয়াও নাই আৰু সেনেকা তাই
অ নি ট্ৰেইেলৰে আৰু ৰ
উম নিউত্ৰেল ভাবিলো এনেই আছো একবাৰ ফোনটক ফোন কৰি এনে কথাই পাতো আৰু সনে ধাকে
অ ঠিকেই কৰিছা ঘৰতে আছা
অ ঘৰতে আছো ঘৰতে আছো
অ
তই কত আছ
মই ঘৰতে আছো
কৰি আছে
কিবা মই কিবা কাম কৰি আছো
কি কাম
পাৰ্ট টাইম যব এটাত সোমাইছোঁ আৰু
ঘৰতে পাৰ্ট টাইম জব
নাই নাই এ দিনত কৰো এতিয়া ঘৰত আছো
সেইটো ইতা কি কৰি আছা এটোয়ে সুধিলো ন
অ এতিয়া এনেই আছো
অঁ অঁ
তই কিবা কাম কৰি আছ নেকি
মই একো কাম কৰি থকা নাই এনে ঘৰতে বৈ ঘূৰি ঘূৰি পৰি আছো আৰু ঘৰতে ঘৰত মানে ওলাই যাওঁ আৰু আজি ওলাই যোৱা নাই আৰু
অহ আচ্ছা আচ্ছা মানে ফুৰিব যাই থাকো আৰু
অহ ফুৰিব মানে গধূলি এনে চাহ চাহ খাব ওলাই যাওঁ আৰু গধূলি এবাৰ
অহ অহ অহ
উম অহ তোকো মই কালি কালি চাওঁ ৰ কালি ৰাতি এবাৰ ওলাই যাব পাৰো এবাৰ ওলাই মানে কি আৰু চাহ খাব ওলাই যাম আৰু
অহ আচ্ছা আচ্ছা
তোকো মই কেতিয়াবা দেখি থাকো হো নহয় তোক বোলো কেতিয়াবা দোকানত দেখি থাকো তেজত কাম কৰ সোমাম বুলি হব কেতিয়া কেতিয়াবা মানুহ থাকে সেইকাৰে নোসোমাও আৰু
অহ অলপ মানুহ এইখিনি সময়ত বেছি হয় আৰু
উম সেইকাৰণে নোসোমাওঁ আৰু তোৰ লগত আৰু এজন ল'ৰা থাকে ন।
অহ আজিকালি মই দিনত থাকো সি ৰাতি থাকে
হয় সি ৰাতি থাকে ন তোক গধূলি গধূলি গলে তোক দেখাবচোন মই
গধূলি কেতিয়াবা যাওঁ আৰু মই কাম থাকিলে এনে যোৱা নপৰে
বাকী মা দেউতাৰ খবৰ ভাল?
ভাল ভাল আংকল আন্টি আছে ভালে?
অহ আছে আছে চাহপানী খালি নেকি
চাহ তাহ খোৱা নাই ৰ। মানে বাহিৰতে খাই আহিলোঁ মই।
বাহিৰতে অকল চাহ নে চিঙৰা তিংৰাও খাই আহিলি?
চাহৰ লগতহে চিংৰা এনেকে
অহ অহ ঠিকে আছে মই এই খাই পেলাই ওপৰত আহিছিলো ভাবিলো তাৰকেইতা তাই চাইডে ফোন মাৰিলো তোক
অহ অহ অহ
উম উম
বাকী প্লেন কি?
প্লেন প্লেন মানে একোৱেই নাই আৰু এতিয়া ছিক্স চেমিষ্টাৰ দিলো নহ এক্সজাম। এতিয়া এনে ঘৰত বহি আছো আৰু। তই একো কৰা নাই বন্ধৰ কেইদিন কলেজৰ।
তাকৈ বন্ধ কেইদিন আৰু বেলেগে আৰু কৰাই নাই মইতো এটা পাৰ্ত টাইম কৰি আছো
উম
তেনেকে চোৱা নাই আৰু এতিয়ালৈকে
ক'তও ফুৰিব ক'তও ফুৰিব যোৱা প্লেন কৰা নাই একো এই বন্ধৰ কেইদিনত।
এ ফুৰিব যোৱা প্লেন কৰিছো যাবি নেকি? এ বৈশিষ্টৰ ফালে নিজৰা। নিচিনা এটা জাগা এটা আছে ভাল লাগে তাতে যায়
অহ অহ অহ পানী
অহ পানী যিহেতু গৰমো বহুত।
উম সেইটো হয় কিন্তু গৰম বহুত দিছে। আজি গৰমৰ কাৰণেতো অথনিতঝ মোৰ মুখ মূৰে বিষাই‌ আছিল।
এইকাৰণে দিনটো ভাল নহয় নেকি
উম সেইকাৰণে দিনটো মানে ভাল নহয় মানে কি আৰু মাজত আৰু
যাবি আমাৰ লগত।
উম, চাওঁ ৰ'।
আমি চাৰিটামান যাম।
অ', অ', বাকী, কাপোৰ চাপোৰ ললি নেকি কিবা?
কাপোৰ এতিয়া নতুনকে লোৱা নাই বাৰু, তই লৈছ?
নাই লোৱা, নাই লোৱা মানে কাতি বিহুও আহিছে, দেৱালীও আহিছে দেখোন।
অ', দেৱালীত কিবা ল'বি নেকি?
দেৱালীত কি ল'ম আৰু? তেতিয়া বম চম ল'ম আৰু, আৰু কাপোৰ ল'ম আৰু।
অ', তহতৰ সেইফালে দেৱালী কেনেকে পাতে?
সেই দেৱালি কি আৰু আগৰ দৰে আৰু বম, চম ফুতাই পোহৰৰ উৎসৱ যিহেতু পোহৰ হব দে আৰু ভালকে, তহঁতৰ পিনে নকৰে নেকি?
কৰে কৰে আমাৰ এইফালে বহুত ভালকে হয়।
অ', অ', তাকেই বাকী কাতি বিহুতো আহি আছে, চাকি কাতি বিহু জানা নে নাই কিয় পালন কৰে সেইটো?
কাতি বিহু জানো।
কিয়, পালন কৰে?
এইটো কাতি বিহুটোৰ, হেৰি চাকি জ্বলাই হেৰি খেতিৰ ভিতৰত।
উম, সেইটো কাতি বিহুতটো কাতি বিহু বুলি কিয় কয়?
তই ক'চোন কিয় হয়?
অ', মই তোক সুধিলো আৰু তই মোকে সুধিলি আৰু।
অ', তই জানো বুলি ভাবিলো ত
অ', কাতিৰ মানে অন্য এটা নাম হৈছে কঙালী ন? মানে সেইখিনি সময়ত ভৰা মানে ভঁৰাল চলাৰ ধান চান কমি যায় সেইকাৰণে এইটোক কঙালী বিহু বুলি কয়। যিহেতু ধানৰ ধান চান এতিয়া ধান চান ৰোৱাহে হৈছে।
হুম।
সেইকাৰণে এইখিনি সময়ত অলপ মানে কঙাল মানে মানুহৰ ধানৰ মানে জোখুৰ জোৰালবিলাত ধান নোহোৱা হয় যায় সেইকাৰণে কাতি বিহু বুলি কয় এইটো।
পিছে পাৰিছ পাৰিছ।
কেলে নোৱাৰিম, অসমীয়া হয়।
সেইটোৱেটো।
তই এনে
মইতো পাৰোৱে সেইকাৰণে তোক সুধিলো আৰু মই, তই পাৰো নে নোৱাৰো গোটে নাজা টো।
উম, বাৰু দেৱালীত একো মানে, একো কিনিম বুলি ভবা নাই। ফটকা চটকা।
দেৱালীৰ ফালে কিনিম, আমাৰ ফালেতো বহুত ডাঙৰকে পাতা যায় দেৱালী।
অ', মাৰ পিনে মানে কি চাৰিওফালে ডাঙৰকে পাতা যায় আৰু, অ',
আমাৰ ইটো ফালে অলপ এক্সট্ৰা অৰ্ডিনেৰী লাইট চাইট লগাই ভালকে আৰু একদম, জাক জমক হৈ থাক
উম, আমি বাৰু লাইট চাইট ইমান লগোৱা নাই যিহেতু পোহৰৰ উৎসৱ ন। মানে চাকিটো ব আমি চাক-চাকিটোক বেছি মানে গুৰুত্ব দিওঁ। থাকিলে গোটেই এৰিয়াখনে পোহৰ কৰে লাইটটো মানে আজিকালি আৰু নতুন যুগৰ লাইট
চবে লাইটে লগাই।
চবে মানে লাইট লগা হয় কিন্তু, তাতে পোহৰৰ উৎসৱ মানে কি যে চাকিৰ চাকিৰে পোহৰ কৰিব লাগে, উম। পিছে দেৱালীটো কিয় পালন কৰে এইটো জানানে নাই?
দেৱালীটো কিয় পালন কৰে? দেৱালীটো কিয় পালন কৰে কোৱাচোন?
এইটো তই নাজানো বুলি নকবি আৰু।
মই নাজানো নকওঁ তই কচোন বাৰু।
এ এইটোৱো তই নাজান এইটোৱো তই নকৱ মানে।
তই ক। তই কলে ভাল লাগে।
খব ভগৱান ৰাম আহিছিল ন বনাও সটা কৰি পেলাই সেইকাৰণে।
পাৰিছ বন বনবাসৰ পৰা ঘূৰি অহাৰ কাৰণে।
উম ঘৰলৈ আহিছিল নহয় চৈধ্য বছৰ, চৈধ্য বছৰ মূৰত।
তাৰপিছত ওৰ মৰৰ মানুহখিনিয়ে দেৱালী পালন কৰিছিল।
উম মানে দেৱালী নহয়, এইটো পোহৰৰ উৎসৱ মানে। দেৱালীটো নাম দিছে অকল। মানে দা গোটেই অয়োধ্যা হয় সে কি পোহৰ কৰি তুলিছে। সেইকাৰনে আৰু পোহৰৰ উৎসৱ এইটো।
অ সেইটোৱে।
দেৱালীটো নামহে দিয়ে, দেৱালীটো নামহে দিয়া হৈছে অকল।
দেৱালী নে দীপাৱলী? দীপাৱলীহে আচল নাম।
সেইটোতো দীপাৱলী, ইংলিছত দেৱালী হয় ন সেইকাৰণে।
অ, ইংলিছত দিৱালী হ'ব।
উ একে।
অ বাকী চট, চট কিনলি নে নাই?
কি?
চত কিনিবি নাই দেৱালী ফুটোৱাৰ কাৰণে?
কাক বনটি।
আকাশ বন্তি।
উম সেইটো আৰু কিনি থৈ দিয়াই আছে। যোৱা বছৰে কিনি থৈ দিছলো।
যোৱা বছৰৰ বম এতিয়া ফুটাবি এইবাৰ।
অ যে এইবছৰ মানে অলপ বেছিকে অলপ কিনি থৈ আছিল যিহেতু। তাৰে অলপ বাচিয়ে আছে। নতুনকে কিনিম বাৰু। কিন্তু আগৰ খিনি পেলাই দিব নোৱাৰি ন। ইমান দামেৰে কিনি আ
হয়, হয়। পেলাই দিব নোৱাৰি।
অঁ।
অ, মইও কিনিব লাগিব আৰু।
কি কিনিবি?
আকাশবন্তি।
অ আকাশ বন
যোৱা বছৰ কিনিছিলো, বহুত হে হ'ল। গোটেইখিনি কিনচিলো, গোটেইখিনিয়ে শেষ হ'ল।
অ, গোটেইখিনি শেষ কৰি দিছ নেকি?
বেছিকে কিনিছিলো, কিন্তু গোটেইখিনি হেষ হৈ গ'ল আৰু।
অ, অ।
সেইকাৰণে এইবাৰ আকৌ নতুনকে কিনিব লাগিব।
অ, সেইটোও হয় বাৰু। ঠিকে আছে। কি মানে তই ক পৰা কিনা যায়? গুৱাহাটীৰ পৰাই নে আৰু বেলেগত যা কিনিবলে?
চিনাকি দোকান এখন আছে, গুৱাহাটীতে কিনো। চিনাকি দোকান আছে।
চিনাকি দোকান আছে। উ ঠিকে আছে বাৰু। মই ফেঞ্চি যায় কিনি আনো আৰু।
অ খে তাতে অলপ কমত পায় নেকি?
কমল মানে। অলপ কম হয় আৰু, মানে আমাৰ এই ওচৰৰ জেগাবোৰতকে আৰু।
অ অ অ।
তোমাই কি ভাত বনাই আছে।
ভাত এতিয়াতো নব ন টাইম হোৱা নাই নহয় আমাৰ দেৰি হয় খাওঁতে।
অ দেৰি হয় নেকি?
উম।
অ।
তহতৰ বনাইছে নেকি?
উম মানে মই অলপ জল্দি খাওঁ যে। মই মানে চাৰে নটামান ভাত খাই আহছো মানে সেইকাৰণে মায়ে বনাব গৈছে আৰু।
অ অপ মানে জল্লি শুৱও।
অ জল্দি শুওঁ অলপ অলপ চাৰে দহ মান শুই যাওঁ আৰু মই
অ ৰাতিপুৱা কেইটাত উঠোৱা
ৰাতিপুৱা চাৰে সাতটা আঠটা সেনেকে বাজে আৰু
অ আচ্ছা
উম উম মানে জল্দি খালে জল্দি হজম হয় যে সেইকাৰণে
অ জল্দি খালে বেছি ভাল
সেইকাৰণে আৰু
আমাৰ দচটা চাৰে দচটা বাজিয়ে যায়
অহ অহ এই আৰু মানে ভ ভাত চাৰে নটা আঠ আঠ চাৰে আঠটা বা নতাত খোৱাটো ভাল আৰু উচিত আৰু
উম ভাল উচিত
টাইম টেবুলটো চাগে ইমান ভাল নহয় কিন্তু একো ক'ব লগা নাই বাৰু সেইটো মই
অ সেইটো হয় কিন্তু সোনকালে খালে ভাল
উ দে দেহ মাই মাতি আছে
দে ঠিক আছে